অ অ মই এই মানে জিমত আহিছিলো ৰবা আজি আমাৰ এই লতা কটাত নতুনকে মানে এটা জিম খুলিছিলে তাতে আহিল অলপ একাৰাইজ কৰিলো তুমি ক'ত আছা অ অ অ বহুদিন লগ পোৱা হোৱা নাই এতিয়া পৰীক্ষা চ শ শেষেই হল আহ এতিয়া কৰ'বাত যাবা যাবা নেকি অ যাব লাগিছিল বহুত গৰমো পৰিছে অ আহ ত পাৰি ল এই যাবা ন
অ পাঢ়ি দে পাঢ়ি পাঢ়ি পাঢ়ি
থাকেইটো তেতিয়া মানে যোৱা হয় অলপ প্লেনিংটো কৰিবা
চাই পালে অ
অ বাকী ঘৰত ভাল নহয় তোমালোকৰ মা দেউতাৰ মা দেউতাৰ ভালনে ঘৰত ভাল ঘৰত সকলোৰে ভালনে খবৰ
উম আলে দিয়
অ খুব গৰম পৰিছে নহয়
তাকেইটো
অ এই নেমু চৰবত তৰবত খাই থাকিবা
উম উম উম সেই তাকে বেয়া গৰম ন
অঁ
আহ ঠিকে আছে
বৰ্তমান ঘৰতে আছা
উম গেই গধূলি যাম ৰ'বা জিমত
অ তুমি গধূলি আহা ন আহ ঠিকে আছে হয় হয়
উম
অ মই আকৌ এই চালা মই মানে এইমাত্ৰ জিমৰ ওলালো হেলমেটটো পাহৰি গলো আৰু হেলমেটটো লৈ ৰবা অ তাৰপিছত সেই মানে আজি লতা পতাৰ সেই। ক্লাবত বাইকখন থৈছিলো। তাতে চাইকেলখন তাতে আছে মানে। অ তখন পাব ই বোৰ পাৰ্কিঙৰ অসুবিধা ন বাইক খান লৈ তাৰ পৰা যাওঁ আৰু মোৰ মানে সেই লগৰ এজনো আছে। সেই লগৰজনক মানে এই তাহঁতৰ গনেশ নগৰত ঘৰটো। তাতে মানে থব যাব লাগে সেইখিনিতে। অ অ সেইটো মই এনেকে তাক থৈ পেলাই আকৌ মই তেল ভৰাব যাম মানে অহ এই আমাৰ। বৰ্তমান যি যুদ্ধৰ পৰিস্থিতি হৈছে তাৰ বাবে মানে পেট্ৰল ডিজেলৰ যি মূল্য বৃদ্ধি। মানে একেবাৰে মানে। কি ক'ম আৰু পেট্ৰল ভৰাই ভৰাই মানে ভাগৰি গৈছোঁ দিনক দিনে।
হাঁ বহুত দাম বাঢ়ি আছে ন। এতিয়া ঘৰতে বৰ্তমান। তাকেতো।
অ অ ৰাতিপুৱাৰ আহাৰ। খোৱা হ'ল।
হে!
ৰাতিপুৱাৰ আহাৰ।
ৰাতিপুৱা অহাৰ মানে এই হেৰি খালো ৰবা ৰুটিয়ে খালো।
অ অ ঠিকে আছে ফল-মূল খাব আজিকালি বহুত ভয় হ'ল, ঠিকে আছে তিয়ঁহ খাইছা। কিয়?
তিয়ঁহ খাব লাগিব না নহয় ৰ'দ। ৰুটি খালো বোলো ৰুটি, আৰু এই তোমাৰ কুধিত কেতিয়াবা।
অ অ ঠিকে আছে ঠিকে আছে।
অহ গৰম পৰিছে আম চাম খাব লাগিব ৰবা।
অ আমতো সেইদিনা মই বাতৰিত পালো মানে বাতৰি চাই থাকোতে বিষাক্ত কিবা বোলে কেমিকেল পদাৰ্থ এনেকুৱা মিহলি কৰে। সেইবিলাক খোৱাতটো মানে আজিকালি ভয় হৈছে। চাইচিত। কি খাব লগা হৈছে কিবা। এমনিয়া কাৰ্বনেট এনেক। কুৱা জাতীয়। বিষাক্ত মানে এইবোৰ পদাৰ্থ ব্যৱহাৰ কৰে। অলপমান মানে মুনাফাৰ ল'লে ব্যৱসায়ীসকলে উম। সকলো মানে বস্তুতে শাক চবজি এইবিলাকতে মানে। বিষাক্ত পদাৰ্থবোৰ ব্যৱহাৰ কৰি তাকেইতো গাঁৱত অ গাঁৱৰ পৰিৱেশতটো আৰু একেবাৰে একতো নাই গুৱাহাটী মানে সেই মহানগৰীত থাকি থাকি ভাগৰি গৈছো আৰু কমাই চাৰিওফালে প্ৰদূষণ ধূলি
তাকেটো
অ
কি মানে তুৰ এই গ জ যোৱা নাই নেকি?
বাকী তুমি এতিয়া গাঁৱত অ মই যাওঁ ৰবা মামাহঁতৰ ফালে এতিয়া পৰীক্ষা পৰীক্ষা শেষ হ'লতো এ ইয়াতেনো আৰু কিমান থাকিম দিম গাঁৱৰ ফালে যাব লাগিব আৰু অলপ তাতেই অ অ আমাৰ মামাৰ ঘৰ আছিল লখিমপুৰ মই তাতে জন্ম হৈছিলো লখিমপুৰৰ লখিমপুৰ হৈছিল ধলপুৰ বুলি কয় অ ধলপুৰ নামে গাঁও তাতে মোৰ জন্ম হৈছিল অ নাই হেৰি নাইট চুপাৰত থাকে নাইট চুপাৰত ৰাতি আঠটা মানত ৰাতিপুৱা গৈ পোৱা যায় পাঁচটামানত অ আঠ ন ঘণ্টামান লাগে আৰু অ অ এই আমি কি হেৰি কৰোঁ অনলাইন বুকিং কৰিব পাৰি আৰু এই আমি কাউণ্টাৰতো গৈ কাটো বা ট্ৰেইনৰ ব্যৱস্থাও আছে আছে ট্ৰেইন ট্ৰেইনৰ যোগেদি উম তোমালোকৰ গাঁও কোনফালে আছিল তোমালোকৰ গাঁও কোনফালে আছিল
আমাৰ তোমাৰ মংগলদৈ দেউতা আৰু তোমাৰ মংগলদৈ তোমাৰ হেৰিত নামিব লাগে প্ৰথমতে বদল গুৰি চক মংগলদৈ পাব নালাগে
হয়
লেফ্টেদি এটা ৰাস্তা আছে পাতি দৰং যাই এটা মন্দিৰ আছে দিয়া এই অৰ্দনেশ্বৰী বহুত ধুনীয়া এটা মন্দিৰ আছে
অহ অহ হয় হয় আৰু মামাৰ ক'ত ৰঙিয়া ৰঙিয়াৰ কিয় অ জয়ন্তীপুৰ হয় হয় হয় আমাৰো এই যে মহাবিদ্যালয়তে পঢ়া বন্ধু এজনৰো তাত তাতেই বুলি কৈছিল ন আমাৰ মহাবিদ্য়তা মহাবিদ্য়ালয় যে উজ্জ্বল নামৰ অ অহাৰ বন্ধুজনৰো ঘৰ সেই জয়ন্তীপুৰতে বুলি গৈছিল অ আমাৰ জেঠাহঁতৰ ঘৰ আকৌ ৰঙিয়াত টাউনৰ পৰা অলপ সোমাই যাব লাগে তামুলপুৰ বুলি কয় তামলপুৰ নাম শুনিছে নহয়
অ শুনিছো দিয়া এই বৰ্ণিল আছিল ন বৰ্ণিল উম বৰ্ণিল অ বনিলে ঘৰলে ফালে ঘৰ আৰু
অহঁ
গৰম পৰিছে তাতে যাব লাগিব
অ গাঁৱত থাকিয়ে ভাল লাগে মুকলি বটাাহ বাকী তুমি এতিয়া বৰ্তমান প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কিবা প্ৰস্তুতি চলাইছা নেকি এতিয়া যে ঘোষণা কৰিছে হয় হয় প্ৰস্তুতি কৰি থাকা অ অ হয় হয় এই অ এইখিনিয়ে সময় আৰু মানে আমাৰ নিজকে গঢ় দিয়াৰ হয় এই এবছৰ দুবছৰৰ পাছ ভিতৰত তুমি কিবাকে যদি এটা চাকৰি লৈ ল'ব পাৰা অ অ হয় হয় তাৰপাছত আৰু মানে তোমাৰ ভৱিষ্যয়ত ত মানে এটা নি সুনিশ্চিত হৈ থাকিব আৰু
উম উম উম তাকেইতো সয়েতো বাকী আৰু তুমি গধূলি ফ্ৰ্ৰী আছা
হা কি কলা
গধূলিবোৰো ফ্ৰী আছা
অ হয় অ আছো আছো ফ্ৰী আছো
চা থিকে আছে দে
অ অ অ আহিবাচোন এই আমিতো এইফালে বহি তৰ ভালে আহিব পাৰা বেলেগতটো বৰ ভাল লাগে মানে গধূলি পৰিৱেশটো গছ গছনি তাকেতো ঠাণ্ডা পৰিবেশ অ হয়
আৰু কি উ মা সত ভাল
অ হয় ভালে আছে এই মাৰ মানে অকমান অসুখ হৈ থাকে ম মেডিচিন খাই থাকে অকমান মানে সেইটো ম ধুমহ ৰোগ বুলি কৈছে অ এই তাৰে মানে মেডিচিন লৈ থাকে আৰু ঔষধ পাতি খাই হয় গাজটো অলপ এনেকেই বেয়া হৈ থাকে হয় হয় সকলো বস্তুৰে যি মূল্য বৃদ্ধি হৈছে মানে কি ক'ম আমি সাধাৰণ ৰাইজ মানে একবাৰ জৰুলা হৈ গৈছোঁ হয় হয় হয়
অ আৰু হেৰি দেউতাৰ চলি আছে ডিউটি
অ হয় হয় দেউতাই কৰ্মৰত আছে বৰ্তমান কৰ্ম কৰি আছে আমাৰ এইটো আমাৰ যে বৈশিষ্টৰ চৰ্টেজে আছে অফিচটো এম ই এছ বুলি অ সেই তাতে আৰু অ লাইন বিভাগত
অ হ এনে কলেজ কেতিয়াবা গুছা নাই আৰু এৰা পিছত যোৱাই হয় নই ন
কলেজ অ সেইদিনা এ গ্ৰুপত আমাৰ মেছেজ এটা পালো তুমি চাইছিলানে
অ কিবা শুনিছো ৰবা
অ', সেই সেয়া কিবা মানৰ, হয়-নহয় মানে কিবা সেইটো, এই কিবা আমাৰ মানে চৰকাৰৰ ফালৰ পৰা বোলে কিবা মানে আমি যে এতিয়া বৰ্তমান কাম-চাম যোনে যিসকলে নিবনুৱা হৈ আছে, তেওঁলোকৰ কাৰণে মানে কিবা এনেকুৱা বা, কিবা অপৰচুনিটি কিবা এনেকুৱা আহিব নেকি? মানে অ', চৰকাৰৰ ফালৰ পৰা মানে অ', অ', তায়ে, নহয় কিবা, কিমান কৈছিলা? তেইশ নে সাত আটাইখিনিকো আঁকিলে হয় অ', চাব লাগিব। অ', অ', সেই, সেইদিনা ওলাবা-ওলাবা নহ'লে,
অ', তাকেতো ওলাব লাগিব ৰ'বা।
অ', সেইটো ভাল হ'ব, আহ', অ', কলেজো মহাবিদ্যালয়তো বহু যোৱা নাই অ', তাকেইতো মানে আৰু নামসমূহ আমাৰ নামবোৰ দিব দিছিলে কিন্তু গ্ৰুপত। যিসকলে মানে অহ', উপস্থিত থাকিব সেইদিনা।
আহ', হা-হা
এতিয়ালৈকে চাবা চোন অ অ দুই-চাৰিজনে দিয়াৰ পাছত পুৰা সকলোৱে দিয়া হব নামবোৰ।
ঠিকে আছে যাব লাগিব ৰবা বহুত, যোৱাও নায়।
হয়', -হয়', অ', আমাৰ কলেজৰ এতিয়া পৰিৱেশ ত বোৰ ধুনীয়া লগা হৈছে মহাবিদ্যালয়খন, হয়', - হয়', গছ-গছনি, ফুল- ফুলৰ বাগিচা কৰিছে, আমাৰ নতুন অধ্যক্ষ শিক্ষজনক তুমি দেখিছানে?
অ', শুনিছো ৰবা, কিন্তু দেখা নাই মই এদিনো
অ', মই সিজনক লগ পোৱা হনাই, দেখা নাই এইবাৰ -এইবাৰ সেই সেইদিনা, গ'লে দেখিম আৰু,
অ', সেইদিনা গলে এবাৰ লগ কৰিব লাগিব। তাকেইতো অহ', আৰু ঠিকেই আছে।
অ', যাব লাগিব এৰি আমাৰ সেই অহ', -অহ', হয়',। পাচবেলালৈ আহিবা। আজি ব তোৰটো ভালেই?
আৰে,
আহ', হ'ব দিয়া নহ'লে, আহ', - আহ', - আহ', হ'ব দিয়া অহ', থিক আছে।